হেল্ল' হেল্ল' এনে এই ভালেই ভালে, তোমালোকৰ কোৱা?
এ আছো আৰু একজামতটো শেষ হ'ল ন?
এক্সাম পৰীক্ষা শেষ হল আমাৰ, তোমালোকৰ?
আমাৰো শেষ হ'ল, দিন হ'ল বাৰু।
হয় নেকি? উম এতিয়াতো গৰম ম চলি আছেগে, হয় নেকি? অ অ টো ক'ত সোমাইছিলা নো
মই তোমাৰ ফ্লিপকাৰ্টত
হয় নেকি?
উম।
ভালেইে এৰি দিলা।
পইচা পোৱাই নাই এতিয়ালৈকে, এৰি দিলো এৰি দিলো।
কিয় বা
পইচা পোৱা নাই এতিয়ালৈকে
হয় ইমান ভাল নাপায়
এ এনে এ দিলো কামটো ভাল নাপালা মানে কি বহুত কষ্ট আছে
কষ্ট আছে ন উ
উ বহুত বস্তু খিনি লৈ আহিব লাগে হাতত
উম উ ৰ'দে ৰ'দে ফুৰিব লাগে ন উম বুজিছো ৰ'দ ধেৰ থাকে ন ৰ'দত ঘূৰি ফুৰিব কষ্ট হয় অলপমান আৰু
অ এ তুমি যে কিবা কাম এটা কৰিম বুলি কৈছিলা কোনে মই
অ এনে অ কিমান দিন লগে কৰিলা
এ বেছি দিন নাই কৰা মই তোমাৰ সাতাইশ তাৰিখৰ পৰা ত্ৰিশ একত্ৰিছ তাৰিখলৈকে কৰিলোঁ তাৰপিছত আকৌ এক এক তাৰিখৰ পৰা পোন্ধৰ তাৰিখলৈকে কৰিলোঁ মানে ঊনৈছ দিন আৰু
অ অ বুজিছো এনে কামটোম ইমান ভাল নাপালা চাগে ন
ভাল মানে কৰি থাকিলে পইচা আছে লাভ আছে
উম
তোমাৰ সেইটো কামত লোকচান নাই কিন্তু সেয়া কষ্ট আছে বহুত আছে কষ্ট
কষ্ট আছে ৰ'দত ঘূৰি থাকা ন
কষ্ট কষ্ট কৰিলেহে পইচা পাবা
সেইটোৱে কথা আৰু তোমাৰ বতৰ যেনেকাও থাকক যাবই লাগিব ৰ'দ ৰ'দ থাকক বৰষুণ দিয়ক সেইটোৱে তাকেইটো কথা ন
আজি দিব লগা থাকিলে তুমি আজিয়ে গৈ দিবগে লাগিব তেনেকুৱা
উম বুইিছো নহলে আকৌ তোমাৰ লোকচান হৈ যাব কাটি দিবা
অ তেনেকে মোৰে লোকচান হ'ব এনেকা নাই মানে আজি বৰষুণ দিছো তুমি আজিয়ে ৰেচ ল'ব পাৰিবা
উম তেনেকে কথা নহয় আজি যোনখিনি লৈ লৈছা সেইটোত যেনেকা হল যেনেকা হওক তোমাক ডেলিভাৰ কৰিব লাগিব ন উম উম বুজিছো বুজিছো একো নাই বেলেগ কিবা ভাল চাবা ভাল চালে সেই সোমাব পাৰিবা ন
ভাল মানে এটা চাই থৈছো
হয় নেকি সেইটো কেনেকুৱা কাম?
এইেইটো কাম মানে ক'ব গ'লে সেইটো কোঠাত বহি পেলা কৰাই কাম বাৰু।
হয় নেকি?
উম
তে কৰিবা বুলি ভাবিছা নেকি?
মোৰ বাবাহঁতে য'ত কৰি আছে এতিয়া।
অ অ
তাতে তাতে আমাৰ বেংকৰ হেৰিত কৰে ন, যোনবিলাক গাড়ী চাৰি তাত তাতে মানে পইচাবোৰ এটা বেংকৰ পৰা বা এটা এনেকাঁ তোমাৰ নিৰ্দিষ্ট জেগাৰ পৰা লৈ পেলাইটো বেংকত জমা কৰিবগৈ লাগে।
অঁ অঁ
তাতে মা মানে তোমাৰ মাহেলীয়া চিষ্টেমত দমহা দিব।
অ
তাত তুমি কিমান পাবা খুব বেছি দছ বাৰমান দিয়ে আৰু মাহে।
অ অ
কামটোও বহুত সহজ সহজ মানে ৰিস্কি আছে অকমান মানে অলপ টান আছে
উম কিন্তু বহা কাম মানে ঘূৰি ফুৰা নহয়
এক এক কষ্ ষ্ট নাই মানে কামটো
অ ধুনীয়াক কুৰ্চীত বহি পেলাই কাম কৰিব লাগে ফে ফেনৰ তলত বহি ন
তেনেকা নহয় তোমাৰ তুমি আ আবেলি ৰাতিপুৱা সময়ত তুমি যেতাতে ওলাই যোৱা ঘৰৰ পা একো তেনেকুৱা সময়সীমা নাই যে তুমি এতিয়া ৰাতিপুৱা পাঁচটা বজাহে যাব লাগিব
হয় নেকি?
তুমি ভাত চাত খাই পেলাই দছটামানত গ'লা
উম
গৈ পেলাই তোমাৰ নিজৰ গাড়ী লৈ যাব লাগিব।
উম উম
গৈ পেলাই তুমি গাড়ীখন কৰ'বাত থলা থৈ পেলাই আমাৰ বাবা খন যেনকা গাড়ী এখন খনত যাই ন কাৰ এই যেনেকা পইচা চইচা নিয়ে যে গাড়ীখন সে অ সেনেকুৱা গাড়ী এখনত তুমি বহিলা বহি পেলাই ধৰি লোৱা তুমি ক'বাপা কাইলে পইচা উঠাবাগে যেনেকা ধৰি লোৱা এতিয়া অ তুমি ধৰি লোৱা যেনেকা এতিয়া আমাৰ মেডিকেল আছে তেনেকা আমাৰ হস্পিতেল আছে ন এইখিনিতে
উম হুম হুম
চিকিৎসালয় এইখিনিতে যিমানকেইখন আছে তেনেকা পা মানে তুমি পইচাটো উঠালা।
উম উম বুইছো।
উঠাই কিনে সেই পইচাটো তুমি আহি পেলাই বেংকত জমা দিলা
অ আচ্ছাত
কামটো তেনেকা তাৰ পাছত জমাই দিয়া পিছত তোমাৰ কাম খতম আৰু
উম উম উম বুইছো তে কি ভাবিছা উম কি ভাবিছা কৰিবা নে কি
সোমোৱাই দিম বুলি কৈছে প্ৰথম পঢ়া শুনাটো শেষ কৰি লওঁ।
পঢ়া শুনা শেষ কৰি লোৱা নেকি? তাৰতাৰপিছত সোমাবা।
এনেই দিগদাৰ হৈ যাব ন।
দিগদাৰ হ'ব অলপমান আৰু। এনেই পঢ়া, চঢ়া আৰু কিমান টাইম টাইম আছে তোমালোকৰ? কমপ্লিট হলে এনে বাকী আছে এতিয়া।
কমপ্লিট মানে তোমাৰ- কিমান? মই আৰু আৰু কিমান অহা বছৰলে এনেকুৱা সময়তে ওলাম আৰু
হয় নিকি মানে এবছৰ আছে এতিয়া মোটামুটি ন?
এবছৰ নাই এবছৰ বুলি নকওঁ ছয়ে ছয়ে বাৰ এবছৰে আৰু অ
এবছৰে হ'ব আৰু
উম এবছৰে আছে যেনতেন তুমিওটো চাৰিটা ন চাৰিটা বছৰ নপঢ়া নহয় ন তিনটা বছৰ পঢ়িবা
নোপোৰো-নোপোৰো তিনটাই
ময়ো আমিও তিনিটাই পঢ়িম।
উম, চাৰিটা বছৰ পঢ়া নাই প্লেন নাই মানে
চাৰিটা বছৰৰ পৰা মনত আহিলে, তোমাৰ মনত পৰিলে মোৰ তোমাৰ এই চাৰিটা বছৰত- অ সেই দিনাখন এটা তোমাৰ এনাকা টেলিভিজনত দিছিলেতো। তাত তাত যোনজন আমাৰ শিক্ষামন্ত্ৰী হয়
অ'।
বুজাই দিছে ভালকে আৰু কথাবোৰ, যে তোমাৰ মানে, তাত বুজায় দিছে আৰু বস্তুটো কেনেকুৱা হয় তিনি বছৰ ঘৰটো আৰু চাৰি বছৰটো, তিনি বছৰ। চৰটো হলে তুমি অকল মানে, তোমাৰ সেই তিনি বছৰীয়া কোৰ্চটো কতম্ব আৰু।
উম, চাৰি বছৰ হলে ভেলুটো অলপমান অলপমান বেছি হ'ব ব চাগে নেকি।
অ তুমি তাৰপৰা সেই প্ৰমাণ পত্ৰখনো পাবা।
অ', দে চাৰি বছৰ কমপ্লিট কৰিছোঁ বুলি ন?
এই বছৰ- চাৰি বছৰ যদি তুমি কৰিম বুলি কোৱা সেইটো মানে এনেককা নহয় যে তুমি কৰিবই লাগিব। যোনবিলাকে তিনি বছৰত পাছ কৰিছে সেইটোৱে যোনবিলাকে তিনি বছৰত মানে ভাল, সফল হ'ল
উম
সিহঁনতেও, সিহঁতে কৰিবও পাৰে নকৰিবও পাৰে সেইটো সিহঁতৰ ওপৰত কথা।
অঁ, একো জোৰ জবস্তি নাই মানে।
সেইতো যুৰজো বস্তি নাই সেইটো যোনে
উম, উম। উ', ঠিকে, তাকে। বাকী, ল'ৰা কেইটাৰ খবৰ কেনেকুৱা তোমালোকৰ?
কাই-
তোমাৰ লৰা কেইটা
ঠিকে আছে, কালি গৈছিলো এপাৰ দুপি তিনিআলি
হয় নেকি, হয় নেকি।
মই গৈছিলোঁ বেলেগ কামত। গৈছিলো বেলেগ কামত সোমাই আহিলো মানে কোনো ঘৰত নাছিলে বাৰু।
অ', আচ্ছা।
তুমিওটো নাথাকা, নাছিলা চাগে কালি?
মই কালি নাছিলো অ মই তোমাৰ টাউনত গৈছিলোঁ কিবা এটা কাম এনে
আচ্ছা কলেজৰে
কলেজৰ কাম দিয়া এই আমাৰ মানে কিবা অলপমান এই গৰম বন্ধ চলি আছে যে কিবা কাম দিছে ধেৰ সেইটো কামতে মানে
ক'ত ক'ত কৈছা ছে হেৰি
আমি তোমাৰ টাউনত কৰি আছো টাউনত মানে আমাৰ এনেকে দিছে যে গৰম বন্ধত ক'বাত তাৰমানে ইণ্টাৰ্ণশ্বিপ বিলাক হয় কথা হয় যে সেইটো কৰি আছো মানে টানত মানে ক'তো দেখা এটা ল'ব লাগে তাতে শিক-
অ-অ-অ। আমাৰো, আমাৰো আমাৰো। আমিও এয়া হেৰি, ইয়াতে এখন গাড়ী হেৰি আছে, তাতে কৰি আছোঁ।
হয় নেকি? তোমালোকৰো দিছে মানে ন?
না, আমাৰো দিছে।
অঁ, আচ্ছা।
হ'বগে দিয়া আৰু সেয়া
অ হ'ল নে নাই তোমালোকৰ
মোৰ হ'ল মই এদিনে গ'লো গৈ পেলাই তেওঁৰ পৰা আপ এই তেওঁ চাইনটো আনিলো
অ অ
ইমান মই মানে অহা যোৱা কৰি থকা নাই আই এবাৰে গৈছো এবাৰে কৰিছো সুভান হতেও তেনেকাই এবাৰে গৈছে এবাৰে কৰিছে
অ অ আমাৰ বাৰু কেইটামান দিন আছে তাৰপিছত শেষ হ'ব আৰু
কিমান দিন আছে আউ তোমালোক
আমাৰ তোমাৰ আঠ আঠ দিন নহ'ব ধৰা পাঁচ ছয় দিন মান হ'ব আৰু বেছিকে
ছাই আউ এ আছে এদিন
উম কিন্তু আমাৰ তোমাৰ সদায় যাব দৰকাৰ নাই ন জুলাই লাষ্ট লগত অ মানে আমাৰ সদায় যাব দৰকাৰ নাথাকে আৰু মানে এদিন এদিন এৰি পেলাই গ'লে হ'ল আৰু
এ দি এ দ
অ এদিন এদিন এৰি তাকো আমি তোমাৰ উম তিনটামান দুপৰীয়া যাওঁ তোমাৰ সাতটালৈকে আহি যাওঁ আৰু
সোনকালে আহা তেনে
উম
পিছবেলা গৈ পেলাই পিছবেলা সোনকালে আহিব
অ তাতকৈ তোমাৰ চাৰে চয়টা মানত ওলাই দিওঁ আৰু চাৰে ছটাত ওলাই দিওঁ সাতটালৈকে ঘৰ আহি যাওঁ আউ
তাপা
অ
অ ঠিকে আছে
চাৰে চটা মানত ওলাই দিওঁ সাতটা লেকে পাই যাওঁ আৰু তাৰে চাৰে সাতটা পিছত ঘৰত কিবা কাম থাকিলে ঘৰত কৰিব পাৰি আৰু তেনেকোৱা কথা
আমাৰ নীলোৎপল নাথে ক'ত কৰি আছে গম পোৱা
উম হেৰি তোমাৰ হেৰি কম্পিউটাৰ ক্লাছ শিকি আছিলে যে বি পি টি নে
কওক
কম্পিউটাৰ ক্লাছ অ' তাতে ঠিক কৰি লৈছে মানে ছাৰজনৰ পৰাই চাইন টাইন মৰাই ল'ব আৰু একেই কথা মানে আৰু নকৰে আৰু বেলেগ মা বেলেগ মাথা নাই মাৰা আৰু হেনেকেই থাক
ঠিকেই আছে বেয়া নহয় এ কৰিলেই হ'ল ক'বাত সেইটোয়ে কৈছো কৰিলেই হ'ল ক'ৰবাত বেছি ইমান হেৰি নাচায় কোনেও তাত এয়া যে তোমালোকে যে কইম ন তোমালোকে আমি ইয়াৰ যি যে কৰিছোঁ যে সেয়া কোনেও নেচায়
নাচাই নাচাই এনেই খালি নিয়মটো দিয়ে আৰু গৰম বন্ধত যাতে কিবা এটা কৰিব লাগে। এনেই বহিব দৰকাৰ নাই আৰু অ', বহি থাকিব দৰকাৰ নাই গৰম বন্ধত
বহি থাকিব দৰকাৰ নাই। অহ দে', কিবা এটা কৰি দেখুৱা আমাক সেইটোয়ে কথা।
আহ মেইন কথা তোমাৰ। অলপমান কাৰণ আমিতো কিতাপতে সোমাই থাকোঁ না কিতাপ। এতিয়া আমি বাহিৰত গৈছো কিবা কাম চাইছোঁ শিকিছোঁ। অলপমান কিবা এটা জ্ঞান হৈছে ন বস্তুটো। সেইটো কাৰণে মেইন কেচ দিয়ে। সেইটো সেইটো কাৰণে মেইন কেচ দিয়ে এইবিলাক বস্তু।
নহয়, বেয়া নহয় সেইয়া ঠিকে আছে।
পাৰ কাৰণ আমি পঢ়াতে লাগি থাকো। ন অকল কিতাপৰ বাহিৰে আমি একো নাজানোৱে ন। হয়নে নহয়।
উম
কিন্তু এতিয়া আমি এমাহৰ কাৰণে ক'ৰবাত কাম কৰিলোঁ। শিকিলোঁ কিবা এটা বস্তুতটো বুজি পালোঁ কেনে কাম কৰে। কেনেকে শিকে বস্তু বিলাক তেনেকে কথা আৰু।
যিটো।
উম', মেইন তাৰ লক্ষ্যতো এইটোয়ে মানে এইটোৱে কাম কৰি পেলে। অলপমান শিকা আৰু মানে বাহিৰত কেনে কাম কৰে মানুহে কেনেকা। থাকে তাৰ সেনেকা কেওলাৰ আমাৰ তোমাৰ হেৰি শিকাই আছে। তোমাৰ জি এছ টি কেনেকে ফাইল কৰে। টি ডি এছ কেনে ফাইল কৰে। তাৰপিছত ইনক টেক্স কেনে ফাইল কৰে সেয়া শিকাই আছে।
নাহ।
অলপমান মানে মাথা বেয়া কৰা কাম সময়ও লাগে। শিকিবলে। আৰু তোমাৰ এনি টাইম মানে কম্পিউটাৰত বহি বহি চকু টকো বিষাই যায়া মানে এনেকে কথা।
হে ধমালি নহয় জানো এইবিলাক কৰি বৈ পেলাই শুই থকা।
উম বা ধেমালি নহয়।
ঐ ঠিক আছে। দিয়া আমি ৰাতি কথা পাতিম।
অহ ঠিক আছে বাৰু ঠিক আছে অহ।